কি কৰি আছা
বনাই আছো অ তুমি কি কৰি আছা।
সেয়া শাহৰি গাঁৱত গৈছিলো এতিয়া ভাত খাব দিছে হাতত ধৰি মাত দিছে এতিয়া কি কৰিম অকণমান বাত খাই আহিলোঁ।
অ বজাৰ পৰা আমাৰ লৰায়ে। আলু গুটি আনিছে। চাহ খাবলৈ মোৰি আনিলে। এইবিলাক আনিছে বাট কি দি খাম
কি বনাবা এতিয়া।
শুকান মাছ বনাম। অ দিয়া দিয়া
মই মই ৰাতি খাই আহিছো সিহঁতৰ ঘৰত। ত আৰু নাখাও এতিয়া দালি বনোৱা আছে। কণী আনি বনাই দিম সিহঁতে খাই দিব।
অ আলহি গুছি গ'ল।
আলহী গুছি গৈছে আৰু আহি আছে।
অ আহ সুন্দি আহিব আকৌ।
দাদা দাদাৰ বোৱাৰী।
অ।
দেউতা আহি আছে এজন কি কয় নাযাওঁ। পইচা নাই হাতত।
কিয়!
নতুনকে কাম পালে এইটো কামত যাব লাগিব নহলে কামটো এৰি যাব হাতৰ পৰা।
অ অ।
তুমি যাবা নেকি!
এতিয়াও ফোন কৰাই নাই। যোৱ এবাৰ ফোন মাৰিলে এতিয়া আৰু। কোৱা নাই আৰু মোক ক'লে কি হ'ব নেকি দাদাকতো কব লাগিব।
মোকো কৈ আছে দে খুজিছে কৈছিলে কত আনিছে মই আও ঘৰত নাই। বাহিৰত গৈছে। অ লৈ যোৱা কো মই নাজ নহয় ৰাস্তাত
উ সিহঁতৰ এই হেৰি সিমান হেৰি নাই মানুহ আছে বেলেগ সিহঁতৰ মানুহ মাতিব লাগে এবাৰেই ফোন মাৰি আৰু কোৱা নাই যে দাদা আহিলে কল এটা কৰিব দিবা যে দাদা আহিলে মাৰিম অ তুমি মাৰিবা তুমি মাৰি থাকা আমাৰ কি আ কি কৰিম আমি একো কৰি
ফোন কৰিলে যাবা।
হ
ফোন কৰিলে যাব।
আ ফোন কৰিলে দাদা গলেহে মই যাম মই কি অকলে যাব পাৰিম নেকি,।
আকৌ ফোন নকৰিলেলে ন যাব নালাগে। ফোন কৰিলে যাব নালাগে ন-
উম কলও দাদাই যদি যায় তেনেহলে মই যাম নহলে নাযাও।
টো
অকলে অকলে কিয় যাম। আজিকালি মই হাতত পইচা নাই।
ইমান ইমাৰ্জেঞ্চি ইমাৰজেঞ্চি ক ইমান ইমাৰ্জেঞ্চি কৈছে। আৰু যেনেকে কৈছে ভাল- কথাই পাতিব পৰা নাই আমাক যে কৈছে টাইমতটো দিয়া নাই কেতিয়া কি-
গলে যাব নগলে নাই-
উম আমাক টাইম দিয়া নাই নহয় কালি কৈছো কালি আহি যাবা।
গলে যাবা নগলে নাই সিহঁতে কাম সেইটোৱে-
অ হাউৰৰ ওচৰত আছিলো হাওৰক দিব দিছে।
সিহঁতৰ আপোন মানুহ আছে সেইবিলাক মাতক-
সেইটোটো
এইদ কৈছে মই দাৱত খালে। আজি কোৱা নাই বহুত দিন আগত কলে যে দাৱত খালে বোলে সিহঁতৰ কিবা কিবি- লাগে বোলে বহুক হৈ যা কি কৰে জানো।
শ কি কি?
ছোৱালী কত?
দি পঢ়ি আছে পৰীক্ষা আছে আৰু এটা সোমবাৰ দিনা নে মঙংগলবাৰ দিনা পৰীক্ষা।
হয়।
আজি সাতাইছ তাৰিখ হলে কালি আঠাইশ ঊনত্ৰিশ ত্ৰিশ ত্ৰিশ তাৰিখ এটা।
বা দিনে কি কৰি আছে গম পাইছা।
লই অ মানুহ বাচিব-
দিনটো যে কিবা কিবি শব্দ দি আছে।
অ
বৰষুণ অ বচাগে
তোমাৰ লগতনোৰ লগত লিং কৰি আছে আমাৰ ত লগত লিংক দিয়া নাই নেকি। কি-
নাই ময়ো মাৰিছিলোঁ নালাগে নহয়। এইটো এইটো খোলা থাকিলে চষ্টবেৰীত লাগিব।
মই এবাৰ চেষ্টা কৰিলো লাগা নাই।
এইটো ৰাতিপুৱা মাৰিব লাগিব চব কেইটাত নহয় মোৰটোত নহয়। এতিয়া তোমাৰ তৰ লগত হ'ব তাৰ লগত নহয় ময়ো মাৰিছিলো।
অ আমাৰ এইটো।
লিংক নহ'লে তোমাৰোত কথা পাতিব পৰা নাই হ'লেহেতেন। সেইটোতো কথা পাতি আছে নহয় লিং আছে।
ছোৱালীটো বোলে ঘৰত নাই মামা ঘৰত গুচি গ'ল।
অ কেনেকে পাতিলে।
মালিয়ে পাতিছে।
বাজা নাই কথাকেইটা। চ আন য তলচি নেছ মুদকি প
এতিয়া কি বই ৰাতি কেইটা বজাত জোৱাই ঘৰৰ পৰা ওলালে নেকি?
কোন, নাই ঘৰতে আছে গাড়ীটো উঠাই আছে।
অ।
মই ভাবিছো সি কথা এটা
বোৱাৰী গ যোৱা নাই ডাক্তৰৰ ঘৰত? ভ মল উম। অ। কিবা কিবি কালি কি বনাবা?
কালি বনাম, কালি মাছ চাছ বনাব লাগিব।
নাই আৰু কিবা? উম। কালি দালি চালি বনাই দিম।
ভাল নালাগে, দুদিন ধৰি দালি চালি খাই আছো। পইচা নাই, দোকানৰ পৰা দালি কণীটো নাখাওঁ মই।
আমি ডেলি দালি নাখাও, হলেও কালি মোৰ ভালেই লাগিছে আলু পিটিকি বনাইছো। চু। আৰু দালি বনাইছো, খাই বহুত ভালেই লাগিছে।
আ দালি বনাই দিওঁ, শুকান মাছ আনিলে শুকান মাছ বনাও।
এতিয়া আৰু কি কৰিম।
জোৱাই কাম ক'ত ওলালে?
বহুত দূৰত ওলালে।
কাম, কামটো দূৰত আছে তথাপি আহি বু পাৰিব ঘৰত, মোৰটো বেলেগ এতিয়াতো বেলেগ দুটা কাম আহিছে। উম মুঠতে আহিব পাৰিব মানে অকমান দেৰি হ'ব, ৰাস্তাটো সাতটা মান বজাত ওলাব লাগিব।
আঠটা বজাত ওলালে যাব দিবা। ন অহ।
আজি ৰাতি বোৰষূণ আহিব।
অহ। আমি আঠটা বজাৰ আগতেই টোপনি যাও, গাটো একদম ৰাতি হলে একদম বেয়া হৈ যায়, গোটেই দিন বতাহ চতাহ লাগে।
অ সেই তাৰ লগত কথা পাতি হাঁহি উঠা নাই?
নাই নাই, যেনে তেনে কাটি কুটি গৈছে।
সেইটোতো মই ভাবিছো।
হাঁহি কি হাঁহি উটা নাই ভালদৰে পাতিছে।
অকমানো বাজা নাই?
অলপ অলপ বাজিছে।
ঠিক হৈ যাব লাহে লাহে, কাৰো লগত কথা পতা নাই নহয়।
থা পাতোতে ঠিক হৈ যাব এইবিলাক কথা। আমাৰতো এনেকুৱা হয় নহয় মাজে মাজে
সেইটোৱেতো উ আহিছে বোৱাৰীৰ মাক আহি কৈ আছে লেটিন ইমান দূৰত দিব লাগে।
আহিবই সিহঁতৰ মিলা-পীতি মানুহ আহিবই আমাৰ হে দাদা বোৱাৰী এইবিলাক ভাল নাপায়।
নহয় কি কৈ আছো নহয় সেটো নহয়। কি কৰি আছোনে এইটো বহুত কথা বহুত আছে এয়ে ক বহুত কথা কয়
উম
কো বহুত কথা কয়। বহি বহি খাই মানুহৰ কি এনেকুৱা হোৱা নাই হে
ডক্তৰৰ ঘৰত যোৱা নাই বোৱাৰী।
এদিনতো লৈ গৈছিলো। এতিয়া পোন্ধৰ সপ্তাহ দিন বা পোন্ধৰ। দিন পাৰছত গৈ আল্ট্ৰা চন এটা কৰাব দিছে
অ
ত আলট্ৰাচনটো কৰাইছা কি হয় অকমান পাছত পাছত তা মাকে মুখত তুলি খুৱাই আছে মাক থাকিলেতো এনেকুৱাই। দিনত চাৰিবাৰ পাঁচবাৰ অকমান কৰি খুৱাই দিয়ে বাৰে বাৰে। আকৌ বেদানা খাই আছে অআৰএচ আনী খাই আছে মোক কগাটো
অ ঠিক আছে। চোৱা কিমানটো হ'ল এতিয়া কামৰ সময়।
এইটো মই চাই আছো নহয়। জোঁৱাই ক'ত গৈছে
মচিদত গৈছে এতিয়া অহা নাই
হ'ব তুমি নামাচ নপঢ়া
আমাৰ গাতটো বেয়া হ'ল।
অ ঠিক আছে তেনেহলে ৰাখি দিও।
ঠিক আছে ৰাখি দিয়া।
উম